হেল্ল', কি কৰি আছা? কি কৰি আছা?
এনেই আছো এতিয়া আৰু তাৰপিছত শুই উঠিলা আৰু।
আ, অ', উঠিলো শুই উঠিলো এতিয়া অলপ ফুৰিব আহিছো।
কত যাবা ফুৰিব?
অহ, নাৰেংগী।
নাৰেংগী নহয় বন্দাত।
বন্ধাত নেকি বন্ধাত
অ', বন্দা বিহু ফিল্টোৰ ওচৰতে।
অ', হয় নেকি?
উম।
অ', বিহু ফিলটোৰ ভিতৰত বাকী আছো।
ভিদ হা কি?
বাকী আছো এনে।
আছা এনে আ গচিপ কৰিব নোযোৱা আজি?
যাম।
আ। ঠিকে আছে। সুলা শুই উঠিলা নে নে নাই সোয়া?
শুই উঠিলো আৰু সোয়া নাই আৰু কি মানে
কালিৰ পৰা আকৌ ডউটি।
হা?
কালিৰ পৰা আকৌ ডিউটি কলো। উম, উম। উম। বাকী আৰু খবৰ পাতি ভাল?
উম, ভাল আছে, চলি আছে।
কি খাবা আজি চিকেন চিকেন পকোৰা লাবাৰ।
এ বাহিৰত কমেই খাওক বাহিৰত। এ কাৰণ কি মই এই বাহিৰৰ খালে দাইছো আৰু খুব পেট বেয়া হৈ যায়, এইটো কাৰণে। খাও কেতিয়াবা আৰু। মোৰ বেছি ইমান ই এইবিলাক নহয়।
ঔৰ বলো ক্যা কৰ ৰহে হো অভী
ক কৰেে কৰনা হেছ্কুজ কাম চ কৰেে অধ্ৰ ব তুমি গানগ জানা ন
নাজানো
নজনা
জানিলেও মই নাগাঁও
ত আন তাকচই খেলিবা আন তাকচই খেলিবা। নেখেলো মই নেখেলো মই নেখেলো মোৰ মাজজননীলৈে কাউৰী উৰি যাব এতিয়া আৰু দেখাই নোপোৱা কাউৰী তুমি কোৱা জাগুৱা
কি দি গাম কোৱা
আচ্ছা তোমাৰ ফেভৰেট সিংগাৰ কোন অৰিজিত সিং দৰ্শন ডাৱাল কোন উম অ নাচি বাৰী চাউণ্ড হৈ
কোৱা এটা কি গান গোৱা।
হা কি ক'লা?
কি গান গাম কোৱা আৰু কিবা মোৰ এটা সৰু এটা ফেভৰেট গান এটা আছিল, সৰুতে বহুত গাইছিলো। এইটো কি নাম আছিল, তেৰি মেৰি যে, শুনিছা?
গোৱা, গোৱা, গোৱা, গোৱাচোন গোৱা, গোৱা আৰে।
এই।
হাৰে গোৱা, মই শুনিম আকৌ।
এ, এই নাগাও, লাজ লাগে।
ইয়াতে, ইয়াতে, ইয়াত য়ে শৰ্ম আনে কা কিয়া বাত হে, গাও কিয়া কন চা বাৰা বাত হে, গানা হিটো গানা হে গাও।
একদম বেয়া মোৰ মা
অ মোৰ কচনা ভা, মোৰোতো কি গোৱা, মই গাব নোৱাৰো, মই গাব নোৱাৰো, মোৰ মাত বহুত বেয়া ছি
গোৱা আৰু কিবা গান।
আচ্ছা তোমাৰ ফেভৰেট ছিংগাৰ কোন, আৰিজিত সিং?
না। চবে ভাল লাগে, চব গানে শুনো মই।
চব গানে শুনা, চেড চং, ক'ত শুনা স্পটিফাই?
স্পটিফাইতে শুনো।
কিয়-কিয় ইমান দুখ ইমান দুখ হৈছে নেকি? বাপৰে বাপ।
য় মানে চেদ চংৰ ফিলিং আছে ন অলপ বোৰানদা।
চং গালেটো বলেগ ডিপ্ৰেছনত গৈচ
এনে কেতিয়াবা শুনো আৰু।
যেতিয়া আৰু মোৰ বেয়া লাগে তেতিয়াতো আৰু হৈছে আৰু।
দিপেস্নৰ প্ৰ'মেক্স হৈ যায়।
অহ।
তোমাৰ বেকগ্ৰাউণ্ডৰ পৰা ইমান মাত আহি আছে।
মই আছো যে মাছ। এ বাহিৰত অলপ।
অ ক।
তুমি ৰাস্তাত আছা চাগে গাড়ীৰ মান সুনা পাইছোঁ মই।
উম।
বাকি অৰ বল কীয়া হাল চাল হে বাৰহিয়া।
বাঢ়ীয়া-বাঢ়ীয়া সংগা একদাম।
ফিট এণ্ড ফাইন হোৱাই চ ফিতেন। ফাইন।
উম।
হোৱাই চ ফিটেন ফাইন। থৰা ডিপ্ৰেছন থৰা ডিপ্ৰেছন মে ৰেনা।
অহ ৱাহ হৈছে আৰু।
হবি নি।
উম, এটা টাইম ত ছিল কিন্তু এতিয়া আৰু।
এটা টাইমত এটা টাইমত আচ। বাত এতিয়া নাই।
নাই-নাই মানে আছে আৰু মানে এইটো আকৌ এনেকুৱা নাই মোৰ। মুভঅন অন কৰিডে এনেকুৱা একো নাই।
কেছে পাতা চলেগা।
আহ হবিএ তাৰপিছত
আ কি আছিল ডাইলগ টো। অ অ কি আছিলা অ। পাহৰি গলো। কি আছিলে এইটোও হয় এইটোও হয় য়েছ আই ৰিমেম্বৰ। তোমাৰে ডাইলগ তোমাকে মই কৈছোঁ সেইকাৰণে অকে অকে বেয়া পাইছা চৰি চৰি চৰি। অকে আই উইল নত ৰিপিট আগেইন চৰি।
নাই ঠিকে আছে ভালে কিবাটো ফাইণ্ড আউট কৰিছা ঠিকে হয়।
মই একচুৱেলি মই একচুৱেলি ছোৱালীজনী বহুত ধেমালি কৰি ভাল পাওঁ। মই চবকে ভাবো নাই মই ধেমালি কৰো এতলিষ্ট আনাদাৰ পাৰ্চন
উ নাই এইটো হই কিন্তূ অলপ ধেমালি অ অলপ মাইণ্ডটো- তাইক ভাল লাগে অলপ।
চবেই যদি ডিপ্ৰেশচনতে থাকে চিৰিয়াছে থাকে আমাৰ একো নাই হা কোনে কোনে
নাই মোৰো ডিপ্ৰ্যন হয়। হা কি? কি কলা
কি অ গানতটো শুনাম নেকি?
গোৱা এইয়া তেতিয়াৰ পৰা লাজে কৰে। মই কি জজ নেকি, মাৰ্কস কটা যাব নেকি?
নহয় আৰু কি গান গাম।
এ হেৰিটো গোৱা। আছামিজ চংগ সুনা নে নাই, আছামিজ চংগ শুনা।
স্কুলত এই আমাৰ যে স্কুলত চিংগিং চিংগিংট জে শিকাইছিল।
কি গান।
এনে আৰু ক্লাছ চাচ আছিল ন মিউজিক ক্লাছ। চা ৰে গা মা এইটোৱে আৰু শিকিছিলো। চা ৰে গা মা, অ কাউৰী দৰে চা, ৰে, গা, মা গা গা ৰে ৰে
একেলগে বহাইছে। মানে আৰু হৈছে আৰু কাউৰী মাট চব কেইটা।
তাৰপিছত কি কোৱা
বাকী আৰু চাহ নোখোৱা। ইভিনিং গধূলি ঘৰত।
গধূলি গধুলি চাহ চাহটো মই কমেই খাওঁ এনে।
কি খোৱা কফি লবৰ মোৰ নিচিনা অ ৰঙা চাহেতো ভাল, মই মইতো ইভিনিং ৰঙা চাই
বাপৰে উইডাউত চোগাৰ
বিদা চুগাৰ ইয়েচ আই ডৌণ্ট লাইক ছুগাৰ আই ডৌণ্ট লাইক ছুগ ইয়া আই ডৌন্ট লাইক ডিজাট ট্ৰাইপ অফ লাইক ইউ নৌ না মিঠাৱলা মুজে ইটনা পচন্দ নেহি হে ইচলিয়ে মে
হয় নেকি, মোৰটো একদম অপজিট মই মিঠাই ভাল পাওঁ। অ মই, মই লাগিলে অ হয় নেকি
ঠিকেই আছে।
ইমান মিঠা নি মিঠা খালে ডায়েবেটিছৰ আজিকালি যিয়ে অৱস্থা ভগৱান
উম এইটোও হয় কিন্তু আজিকালিৰ কমো নিনটো একদম কম
না দে আৰু ফেমিলিতটো তোমাৰ উম প্ৰেচাৰ ডায়বেটিছ থাইৰড থাইৰড এইবোৰ সেবোৰ আৰু ফেমিলিত এজন মানুহৰ যদি ফেমিলি ফেমিলিৰ এজন মানুহৰ যদি মানে ডাইবিটিচ কিবা থাকক এইটো চিপ হ'ব মানে ফ্ল' টাইপৰ হয় এ তাৰ পৰা এটাত আহিবই
অ হয় নেকি মোৰ মা তো আছে
হয় যাই এইটো হয় এইটো কৰো হয় নাইন নাইন্টি পাৰচেন্টৰ হয় তুমি যাবা ডক্টৰক সুধিবা মানে এটাৰ পৰা এটা হইয়ে ম মোৰ পাপাৰ যেনুকা থাইৰড আছে
এইটো এইটো মানে জেনেটিকলি এইটো থাকে কিছুমানৰ আৰু তেনুকা
উ আৰু
কি কলা
অ
ম মই অ মই মই হেৰিকেইটা তিনটা তিনিটা হয় চাৰে তিনিটা মানত ওলালো মানে মা আৰু মই আহিছো। টো সেইকাৰণে
এনেই আৰু ফুৰিব গৈছা ন'।
ফুৰিব উম।
ঠিকে আছে।
তাৰপিছত
আৰু বাকী, মা পাপা ভাল ঘৰত? চবে ভটি, ভণ্টি ভাল? ভণ্টি কোন ক্লাছত পঢ়ে।
এতিয়া টু তাই ফ' ফ'ৰ্থ চেম।
উম।
একেচেকেণ্ড ৰ'বা হেল্ল'।
হেল্ল' শুনা পাইছা?
হেল্ল' আছে এতিয়া। কি লাগ
কি দিব? হে
হেল্ল'।
কি বেংগলী নেকি?
যাঅ'।
আই এম অলচু বেংগলী, হয় নেকি? এইয়ে
অ'। ঠিক আছে, অ', হে।
হেল্ল'
হেল্ল'
তাৰপিছত? কোৱা
ক'লো বেংগলী নেকি?
অহ হঅ
অও অও তে মই কনচা বঙালী মই বঙালী হয়
হয় নেকি বাহ
ওহো, দত্ত অও অহ অহ ইয়েচ ইয়েচ,
দত্ত মানে এচিমিছৰো থাকে
থাকে মই এইটো মই কনফিউজ হৈ আছিলো যে মই ভাবিছোঁ এছামিছ বুলি তোমাক বাট মই নিজে পল লিখো মই মই বেংগলী ময়ো বেংগ
অহ অহ অহ কিনা কিওচ লহ, অহ তাৰপিছত
তাৰ পিছত আৰু একো নাই একো নাই ক'লো পিছত ফোন কৰিম বুলি ভাল লাগিছে কথা পাতি আভিকে লিয়ে বাই বাই বাদ মে ফোন কৰ টিহো। অহ উম উম দিয়া বাই উহ উহ। ওহ